হেল্ল'
উম ভালে আছে আপুনি?
হেল্ল'
হয় কৈ আছো আপুনি ভালে আছা না?
আছো আছো, আপনি?
মইও ভালে আছো। কি কৰি আছে আপোনি?
এ বহি আছো আৰু কি কৰিম।
অ। ত' আজি আপোনাক ফোন কৰিলো এটা কাৰণে, মানে এটা আলোচনা কৰিব কাৰণে।
অ কওকচোন।
আজি আমি আলোচনা কৰিম যে মানে ভ্ৰমণৰ বিষয়ে,
অহ।
আপুনি ভ্ৰমণ কৰি ভাল পায়নে?
হা বলক ক'ত যাব।
আপুনি ভাল পায়নে নাই ভ্ৰমণ কৰি?
সে পা পা ভাল পাওঁ কি নাপাওঁ।
হয় নে? ত আপুনি মানে ক'ত ক'ত ফুৰিবলৈ ভাল পায়? মানে ভ্ৰমণ কৰিবলৈ ভাল পায় কেনেকে ঠাইত যাবলৈ মানে
অ পাহৰিয়া জাগা চহৰীয়া জাগা আৰু কি কয় সাগৰৰ পাৰত।
আপুনি মানে ক'ত ক'ত ফুৰিলে?
আমিতো বহুত ঠাইত ফুৰি আছো এতিয়াও ফুৰি আছো। কামৰ কাৰণে ফুৰি আছো, এ কত কত গলো গোৱাত গো বেংগালুৰু গ
উম।
এতিয়া বৰ্তমান শিলিগুড়ীত আছো।
এতিয়া ক'ত আছে আপুনি চিলিগুৰি?
শিলিগুৰিত আছো। অহা কাইল অ-অহা কাইল ঝাৰখণ্ড যাম। ফুৰি আছো কামৰ কাৰণে আছো দুটাই একেলগে সেই আছে কামো সে আছো ফুৰি আছো।
ধৰ মানে এটা কামতে দুটা হৈ আছে।
হা, আপুনি কি কৰি আছে বৰ্তমান?
বৰ্তমান মই মানে বৰ্তমান কামতো মানে মোৰ এটা কাম আছে বিজনেচ এটা আছে এইটো কৰি আছো। আৰু মানে এতিয়া মানে বজাৰৰ ফালে আমি আছো, মানে বজাৰৰ চাইডত এটা ফিল্ড আছে, ফিল্ডত আছো।
অ', খোৱা লোৱা কেনেকুৱা কি চলি আছে?
খোৱালোৱাটো ঠিকেই আছে। ত আপুনি আমাৰ মেইন কথাটো হ'ল আজি আলোচনাটা হব ভ্ৰমণৰ বিষয়ি, ভ্ৰমণৰ আলোচনা কৰিম। কথা হ'ল যে আপুনি মানে যে মানে শিলিগুৰি যে আছে এতিয়া আপুনি অকলে গেছে-গৈছে না আপোনাৰত কোনোবা বন্ধু বান্ধৱী সক আছে ত আপুনি মানে যেতিয়া ফুৰিবলৈ যায় তেতিয়া আপুনি অকলে গ'লে বেছি ভাল পায় নে? বন্ধু বান্ধৱৰ লগত?
না বন্ধু বন্ধৱ থাকিলেতো এইটো মজাটো বেলেগ না? অকলে-অকলে থাকিল তো গোটেই দিন একদম চুপচাপ হৈ থাকিব লাগে। কোনোবাই ফোন কৰিলে কথা পাতো আলোচনা কৰো এইখিনি আৰু বন্ধু-বান্ধৱ থাকিলে ত' এইটো মজাটো বেলেগ না?
হয়'। আপুনি পাহাৰীয়া বিলাক এ অঞ্চল বিলাকত বেছি ফুৰিবলে ভাল পায় নে নগৰ চহৰ বিলাক?
নাই একচুৱেলি তটো মনৰ যদি হান্তনা বিচাৰে আপুনি পাহাৰ ঠাইত যোৱাটো ভাল নগৰাৰত গুল তো হয় হাল্লা হুলথুল পৰিবেশ পাৰকিং-চাৰ্কিং নাই, পাহাৰীয়া জেগাত গলে আপুনি ধুনীয়া হাৱা।
আহ', ন মানে প্ৰকৃতিৰ প্ৰকৃতিৰ যিটো হাৱা মানে
নেপাব।
মানে তাৰ প্ৰকৃতিৰ যিবিলাক মানে-মানে পাহাৰী অঞ্চলত ঝৰ্ণা বিলাক।
অ', আপুনি ইমান দিনে আপুনি-আপুনি ইমান দিনে কি-কি চালে সেইটো কওকচোন, ক'ত-ক'ত পাহাৰীয়া অঞ্চল কিমান?
মইতো বেছি ফুৰা নাই, মই মই যে আমাৰ ওচৰতে ৰায়মনা নেশচনেল পাৰ্ক আছে তাতে গৈছো। তাৰ পিছত আমি গুৱাহাটী চিৰিয়াখানা যিটো এটা আছে তাত গৈছো। তাৰপিছত অৰুণাচল, নাগালেণ্ড, মুম্বাই বিহাৰ এইবিলাক ফুৰিছো আমি। তাতে মানে আমি দেখা পালো যে অৰুণাচলৰ যিবিলাক মানে হেৰি আছে মানে পাহাৰীয়া অঞ্চল বিলাক আছে। তাত গলে মানে বহুত ধুনীয়া এটা ফিল হয় আৰু মনত মানে ভাল লাগে।
ততো হয়', বৰ্তমান-বৰ্তমান ছিজন আছে সেইটো অলপ দুৰ্গম এৰিয়া না বহুত পানী চানী হৈ আছে।
হয়', বৰ্তমান অৰুণাচল অল অৰুণাচলত বহুত ফ্লাড হৈ আছে বানপানী। হৈ আছে পাহিল পাহাৰিয়াৰ পাহাৰৰ যিবিলাক মাটি খহি কেনে পৰি গৈছে। বহুত মানে মানুহৰ ঘৰ বাৰী ভাঙি-চাঙি শেষ। পানীত উঠুৱাই লৈ গৈছে।
এতিয়া ফুৰিবলৈ যদি আপুনি ফুৰিব বিচাৰে তে বৰ্তমান যিটো চিজন এইটো অত্যাধিক গৰম, এতিয়া একমাত্ৰ আপুনি কি কয় এইফালে বেংগলৰ ফালে কি কয় এইটো?
সাগৰ সাগৰ পাৰত যাব লাগিব নেকি?
সাগৰ পাৰতো ইমান নহয়, সাগৰ পাৰতো ইমান তাৰমানে ঠাণ্ডা নহয়। বতাহখিনি মানে গৰমেই হয়। কিন্তু নৰ্মালি মিলাই চলা যায় আৰু কি তাৰমানে গৰম বতাহ হাৱা, ঠাণ্ডা ইমান গৰম নালাগে আৰু কি। যিমান ৰ'দ উঠিলেও গৰম নালাগে বৰ্তমান সাগৰৰ পাৰত। এনেটো কি আৰ কি।
এইয়া পাৰত মানে মই এটা সাগৰ পাৰত গৈছিলো, মুম্বাইত যিটো মুম্বাই বীচ বুলি কয়।
অ সেইটোতো আপুনি গৈছে, তো গৰমৰ সময়ত গৈছে। সেইটো বৰ্তমান যিটো চিচুৱে্যন এইটো ইমান ই নহয়। সাগৰৰ পাৰত ইমান নৰ্মেল নহয়।
আৰু বেলেগ বেলেগ সাগৰ পাৰ সাগৰ পাৰীয়া অঞ্চলবিলাক আছে কিন্তু মই যোৱাই জাই
মই পাইছো। মই এ বিশাখাপট্টম গৈছো, গোৱাত গৈছো। কলকাতাত গৈছো, মুম্বাই গৈছো।
হয়।
তাৰপিছত বেংগালৰতো চাগৰ নাই। সাগৰৰ পাত তাৰ মানে কত কি আছে এইটো গম নাপায়। কিন্তু বেংগালৰত মই ফুৰিব গৈছিলো, ডাক্তৰ দেখাব গৈছিলো, তাত কিছুমান কামতটো গৈছিলো।
মুম্বাই, মুম্বাইৰ আৰু এটা জাগা আছে। তাতো সাগৰ আছে মানে তাতো গৈছো। লো আমি এইটো গেট অফ ইণ্ডিয়া বুলি কয়।
হা-হা-হা।
ছিলোঁ আমি। তাতো ভাল লাগে। বহুত বিদেশী পৰ্যটক বিলাক আহে। বিদেচৰ পৰা মানুহ আহে তাত ফুৰিবলৈ কাৰণে। ত' এতিয়া আপুনি ঘৰত কেতিয়া আহিব?
হা?
আপুনি ঘৰত কেতিয়া আহিব? না তাৰ
না, না। আমি অহাকালিলৈ ঝাৰখান যাম‌।
ঝাৰখণ্ড
অহ।
হয়।
ঝাৰখণ্ডৰ পৰা কাম চলি আছে কিবা ৰাস্তাৰ কাম চল কামবিলাক চ চোৱা চিতা কৰি আছোঁ।
হু। ত' নেক্সট আপোনাৰ অসমত ক'ত ক'ত ফুৰিলে এইবিলাক
অ অসমত অসমৰ গোটেই অসম ফুৰিছো। কত ক'ত যোৱা নাই অসমৰ? চবত গৈছোঁ। আপুনি চিৰিয়াখানাৰ পৰা আৰম্ভ কৰি ইফালে আমাৰ কাজিৰঙাৰ পৰা আৰম্ভ কৰি যোৰহাট, ডিব্ৰুগড়, নগাঁও, ক'ত যোৱা নাই? চব চাইতো গৈছো।
চব ফুৰিছে আপুনি? অসমত যিখিনি আপুনি ফুৰিছে চবতকৈ ধুনীয়া ঠাই আপুনি কোনখন বুলি ভাবে?
নাই এইটো যদি আপুনি যায় কাৰ্বি আংলং এটা ঠাই আছে। নামটো মোৰ মনত নাই কাৰ্বি আংলত যদি যায় সেই কিনে একদম বঢ়িয়া। আপনি বৰ্তমান কাশ্মীৰৰ নিচিনা যিটো কাশ্মীৰৰ যিটো পৰিৱেচ সেইটো তাতে পাব।
কাৰ্বি আংলং মই কাৰ্বি আংলং মই গৈছিলো, কিন্তু সেইটোৰ বা কোনখিনি জেগা? মই গৈছিলো বগীজান, বগীজান বুলি এটা জেগা আছে। বগীজান গৈছিলোঁ আমি। তাটো পাহাৰীয়া এলেকা না। উম তাতো বহুত ভাল লাগে, চাহ-বাগ মানে পাহাৰ আছে। তাত মানে, চাহ বাগিচা বোৰ আছে ধুনীয়া- ধুনীয়া।
উম
তাৰপিছত নেক্সটো, নেক্সটো যোৱাৰ প্ৰগ্ৰাম ক'ত আছে?
মোৰ, মই আজিলৈকে আছে, মানে যে শ্বিলং যাই পোৱা নাই, শ্বিলং মোৰ টাৰ্গেট আছে, মই যদি মই সময়ৰ লগত মিলে বা বন্ধু বান্ধৱ এনেকে পাওঁ, তেনেহলে মই শ্বিলং যাম, শ্বিলং আজিলৈকে যোৱা নাই।
এই গৰমৰ বন্ধ দি আছে না, অলপ বৰষুণটো এৰিব দিয়ক।
হয়, মই শ্বিলং, উম মেঘালয় অলপ ফুৰিছো, মানে ইমান ভিতৰো যোৱা নাই, মানে অসম আৰু মেঘালয় যিবিলাক বৰ্ডাৰ এৰিয়া সেইখিনি ফুৰিছোঁ, কিন্তু শ্বিলঙত যোৱা নাই।
শ্বিলঙত আপুনি চেৰাপুঞ্জী যাব, ক'ত ক'ত আছে? মই গৈছিলোঁ।
হয় নেকি, মোৰ শ্বিলঙৰ যোৱাত, যোৱাৰ এটা সপোন আছে, যাম মই। সেনেকা বন্ধু -বান্ধৱী পালে মানে ভাল হয়, অকলেতো আৰু যাব নোৱাৰো।
জুলাইত-জুলাইত প্ৰগ্ৰেম কৰক জুলাইত যাম। ফেমিলি, আহ ফেমিলি লৈ যাম।
ফেমিলি লৈ?
হা, কি আছে?
যোৱা যাব।
ল'ৰা- ছোৱালীৰ লগত লৈ, গাড়ীতো নিজৰে গাড়ী আছে না। জুলাইত প্ৰগ্ৰাম কৰিলে জুলাইত যোৱা যাব, জুলাইত লাষ্টৰ ফালে
এইটো জুন-জুন, জুলাই, জুলাইৰ লাষ্টত আজি ছাব্বিশ
আজি ছাব্বিশ তাৰিখ গৈ আছে। ছাব্বিশ, হা জুলাই পোন্ধৰ তাৰিখত আপনি বৰষুণটো চাব, বাৰিষাতো শ্বিলঙতো এইবাৰ ৰাস্তা-ঘাট ভাঙি গৈছে না। চেৰাপুঞ্জিৰ পৰা আহোতে যিটো ৰাস্তা সেইটো ভাঙি গৈছে না, ভাঙি গাড়ী-দেৰি চব খালত সোমাই গৈছে।
তাৰমানে এতিয়া বাৰিষাৰ সময়, এতিয়া মানে
সেইটোৱে-সেইটো পাহাৰীয়া অঞ্চলত যোৱা ই নহয়। চব বাদ দিয়ক, কাশ্মীৰত অহাৰ প্ৰগ্ৰাম কৰক, কাশ্মীৰত যদি যাব পৰা যায় কাশ্মীৰত ভাল আছে।
কাশ্মীৰ-কাশ্মীৰ বোলে আমাৰ ভাৰত উম, মানে পৃথিৱীৰ স্বৰ্গ বুলি কয়।
হা-হা, গৈছিলো মই, দুবাৰ গৈছো কাশ্মীৰত।
মই যোৱা নাই আজিলৈকে। মই মানে ইমান ফুৰাই নাই। মোৰ বহুত ইচ্ছা মানে ফুৰাৰ কাৰণে, কিন্তু সময়ৰ লগত বা বন্ধু-বান্ধৱী মানে
ই কৰ প্ৰগ্ৰাম কৰক হা, তাৰমানে গাড়ীতোটো নালাগে, গাড়ী মোৰ নিজৰে আছে।
হয়-হয়
টো আছে, বন্ধু-বান্ধৱ তাৰমানে ইয়াতে মোজামিলা আছে, চাকত আছে। মই, আপুনি আৰু এজন বেলেগ মানুহ পাঁচজন হ'লে হ'ব, পাঁচজন হলে ভাল হয়।
হয়-হয়
পাঁচজন হ'লে আৰামছে, খালি‌ গা-গাড়ী তেলটোহে লাগে আৰু বেলেগতো নাই। কাশ্মীৰ গাড়ী লৈ নাযায়, কাশ্মীৰ গাড়ী লৈ যোৱা হয়‌ যাব, কাশ্মীৰ গ'লে ট্ৰেইনত আহিব লাগিব, ট্ৰেইনত নহ'লে ফ্লাইটত যাব লাগিব।
ফ্লাইটত যাব লাগিব বা ট্ৰেইনত যাব লাগিব।
মই ত ফ্লাইটত গৈছিলো কশ্মীৰ দিল্লীত গৈছিলো দিল্লী। দেল্লী পৰা ডাইৰেক্ট কাশ্মীৰ
অহ।
কাশ্মীৰত আছিলো দচ দিন বাৰ দিন আছিলোঁ যেতিয়া মোৰ ডিষ্ট্ৰিক্ জেনেৰেলক্ৰেটাৰী হল না। তেতিয়া ই প পাৰ্টিৰ পৰা লৈ গৈছিল ফুৰিবলৈ আমি টোটেল বাইচজন বাইচজন ছাব্বিছ বিশজন আছিলো।
হয়।
ছাব্বিছজন দহ‌ দিন বাৰ দিন আছিলো কাশ্মীৰত।
এ ট্ৰেইনে ট্ৰেইনে যদি আমি যাওঁক মানে দিল্লী দিল্লীৰ
আৰু ট্ৰেইন পৰা ট্ৰেইন পৰা্ৰেই আপনি কলকাতাৰ পৰা ডাইৰেক্ট যোৱা যাব।
কলকাতাৰ পৰা? কলকাতাৰ পৰা ডাইৰেক্ট আমি কাশ্মীৰ ক'ত নামিম?
শ্ৰীনগৰ।
শ্ৰীনগৰ?
শ্ৰীনগৰৰ লগতে শ্ৰীনগৰৰ পৰা ষ্টাৰ্ট হ'ল না
হয়।
কাশ্মীটো।
তেনেহলে কাশ্মীৰ যোৱা যায় এবাৰ।
কাশ্মীৰ হয় কাশ্মীৰ যোৱা যায় ট্ৰেইন ত থাকিব আপ যদ তাৰপিছত কাশ্মীৰৰ পৰা
হয়।
বেলেগকৈ মাথা মাৰিব লাগিব তাচ পাছ গ'লে আৰু খৰচ খৰচতো বেলেগ ন হোটেলত বহুত পইচা যায়
অ কাশ্মীৰৰ মানে তাতেতো হোটেলত থাকিব লাগিব আমি। তাৰ মানে হয় হয়।
আমি দিছো গছিলো চ পইচা পাটিৰ পৰা বহন কৰিছিল না। পাৰ্টিৰ পৰা চব দিছিলে যিমান আছে খালি পকেট খৰচাটো নিজা খোৱাটো আমি পকেটৰ পৰা খাইছো। বাকী চব হোটেল চোটেল চব পাৰ্টিৰ পৰা সিমান আমাৰ পকেটৰ পৰা পইচা যোৱা নাছিল।
মানে এতিয়া এটা প্লান কৰা যায় তেনেহলে?
হয় আলোচনা কৰক বহি আমি যিমান খিনি আছো অলপ যাম আৰু ক'ত কি আছো দুনীয়াটোতো ফুৰিবৰ কাৰণে না।
পইচা তো আহিব যাব এইবিলাক টেনচন নাই। হয়। তো আপোনাৰ লগতো কথা পাতি ভাল লাগিল। নিশ্চয় আকৌ আমি পিছত কথা পাতিম আপোনাৰ লগত। আজি আপোনাৰ সময় দিয়াৰ কাৰণ ধন্যবাদ আপোনাক।
ঠিক আছে ঠিক আছে।
হয় হয় হয়।
ঠিক আছে।